কি কৰি আছা? কি কৰি আছা?
এনেই শুই আছিলো ৰ'বা এনেই মানে বিছ তে বাগুৰি আছিলো, শুই থকা নাই বাৰু তুমি কি কৰিছা?
মইও এনেই আছোঁ ৰ'বা বহি।
অ বাকী খবৰ খাতি ভাল।
উম ভালেই বা, তোমাৰ কেনেকুৱা?
অঁ অঁ মোৰো ভালেই ৰবা এনেই আছো আৰু। বাকী ঘৰৰ ফালে।
অঁ ভালে ভালে, তোমালোকৰ?
আমাৰো ভালে ৰবা মাৰহে খালী গাটো অলপ বেয়া হৈ আছিলে, বাকী ভাল পালে ৰ'বা।
অ হয় নেকি, কিবা হৈছিল?
এই জ্বৰ চৰ্দি গৰমৰ বাবে।
অঁ গৰমটো বহুত পৰিছে ন, সেইকাৰণে মানে বহুত বেছি দেখাইছে ভালকে খোৱা লোৱা কৰিব দিবা।
উম সেয়াই আৰু ভালোৰে। খোৱা লোৱা কৰিব লাগিব মানে দুৰ্বল হৈ পৰিব যে, বাকী তুমি পিছে কিবা খালা নে নাই?
উম মই ৰুটি খালো ৰবা, তুমি?
মই ভাত খাই দিলো ৰবা ভাত আছিলে।
অ অ হয় ভালেই। পিছে এনেই মই যে এনে অকমান অঁ কথা পাতিম বুলি ফোন মাৰিলো ৰ'বা বহুত দিন কথাও পা তা নাই এনেকে তোমাৰ লগত বহুত দিনে হৈ গ'ল দিয়াচোন।
হয় হয় বহুদিনৰ মূৰত কৰিলা দিয়া। উম ভাল লাগিল আজি ফোনটো কৰাৰ বাবে, কোৱাচোন কিয় কৰিলা পিছে?
এনেই মই ভাবিলো ঘৰুৱা মানে বস্তুৰ ওপৰতে হওক বা, বনোৱা বস্তু টো খোৱা বস্তু এইবিলাকৰ ওপৰতে পাতো নেকি?
আঁহ আঁহ পাৰি, বহুত ভাল বিষয় কাৰণ আজিকালি ঘৰুৱা উম মানে খাদ্য বহুত কম খাই মানুহ বিলাকে বাহিৰাৰ বস্তুয়ে বেছিকৈ ভাল পায় হয় নে নহয়?
উম ঠিকে ঠিকে তুমি ঠিকে কৈছা, আজিকালি সকলোৱে বাহিৰা বস্তু টোৱে ভাল পায়। তুমি পিছে বাহিৰা ভাল পোৱা নে ঘৰৰে?
অ মই বিশেষকৈ ক'বলৈ গ'লে বাহিৰা বস্ তো নোখোৱা নহয় খাওঁ কিন্তু ঘৰুৱাটো বেছিকৈ খাওঁ কাৰণ ঘৰত যিহেতু মানে নিজৰ ইচ্ছা মতে বনাব পৰা যায় ন মানে ঘৰত মোৰ কিবা খাব মন গ'ল সেইটো মই ঘৰতে বনাই ললো আৰু আমাৰ শাক পাচলিসমূহ যিহেতু ঘৰতে বনাইহি সেই বাবে আৰু শাক পাচলি তাৰ পাছত মাৰ বনোৱা আঞ্জা সেনেকুৱা বিভিন্ন ধৰণৰ বস্তু বিলাক ঘৰতে পোৱা যায় যে সেইটো কাৰণে ঘৰটো প্ৰিয় বুলি ক'ম আৰু
অ ঠিকে কৈছা পিছে এনেকুৱা ভালে বাহিৰা বস্ বস্তু মানে আজিকালি চবে খাইয়ে দিয়াচোন কিন্তু মানে এনেকুৱা হব নালাগে যে ঘৰুৱা গোটেই বিলাক বস্তু এৰি পেলাই এনি টাইম বাহিৰা বস্তুৱে খাই থাকিম যে সেইটো আমাৰ স্বা স্বাস্থ্য ৰ বাবে বহুত বেছি বেয়া বহুত মানে বহুতে বেয়া কাৰণ সেই পুৰণা তেল বিলাক কিমান দিন আগৰ তেলত বনাই বা বাহিৰত এনেকৈ বনাওতে থুলি বালি পৰে আৰু এইফালে একদম তাতে কিমান মছলা দিয়ে ত সেই গোটেই বোৰৰ কাৰণে আমাৰ বেয়া দিয়াচোন আমাৰ শৰীৰৰ বাবে
হয় হয় ঠিক কথা হৈছে আৰু হা তোমাৰ পিছে কি কম মানে তোমাৰ কি খাদ্য প্ৰিয় ঘৰুৱা নে বাহিৰা
মোৰো সেই একেই তুমি কোৱাৰ দৰে বাহিৰা বস্তু খাও হয় কিন্তু এনেকুৱা নহয় যে বাহিৰা বস্ টোৱে খাই থাকিম ঘৰুৱা বস্তু নাখাওঁ ঘৰৰ বহুত খিনি বস্তু ভাল লাগে দিয়াচোন আহ যোনবিলাক ধৰা মাছৰ পিটিকা হওক বা এইটো আলু পিটিকা হওক বা মাছ টেঙাৰে বনালে, মাংস এই সকলো বিলাক বিভিন্ন ধৰণৰ বস্ তো আছে দে দিয়াচোন আমাৰ অসমীয়া খাদ্যত
হয় আমাৰ অসমীয়া খাদ্য বহুতখিনি মানে খুব ভাল ভাল ব্যঞ্জন আছে আমাৰ যেনেকে ধৰি লোৱা আমাৰ পইতা ভাতেই হওক মানে পানী দিয়া ভাত আগদিনা ৰাতি আমি ভাত পানী দি পেলাই পিছদিনা যে খাওঁ বাপৰে বাপ মাছ ভাজাৰ লগত বা উম কিবা ভা ভাজিৰ লগত এইখিনি সেইবিলাক খাই ভাল লাগে আৰু লগতে উম টেঙাৰ আঞ্জা তুমি কোৱাৰ দৰে আৰু আৰু মই চবতকে ভাল পাওঁ এই যে মানে লাই পালেং মানে সকলো শাক অ মানে কৰি পেলাই যে বনায় আৰু তাতে যে মাছ চাছ দিয়ে, মাছৰ মাথা দিয়ে এইখিনিকে খাই মই খুব ভাল পাওঁ তোমাৰ এনেকে ঘৰুৱা ৰন্ধনতটো কোনটো বেছি ভাল পোৱা, একদম চবতকে বেছি ভাল পোৱাটো
অ ঘৰুৱা ৰন্ধনতো মাছো আছে মাছ টেঙাৰে বনালে আৰু মাংসও আছে দিয়াচোন যিহেতু মানে অসমীয়াৰ অসমীয়া এনেকুৱা ৰন্ধনৰ সেইবোৰৰ পৰা ক'ব গ'লে শেষে হয় নহয় দিয়াচোন ভাল পোৱাৰ ভিতৰত কাৰণ ইমান বিলাক বস্তু থাকে তাৰে ইমান মানে ক'ব গ'লে আমাৰ মাহঁতে ইমান কষ্টৰে ইমান টেষ্টিকে বনাই ত মানে এবিধ বোলে এনেকুৱা ক'ব পৰা নাথাকেই আৰু
সেইটোও হয় একদম ঠিক কথা কৈছা আৰু মানে এনেকুৱাও হয়, আমাৰ আচাৰ বিলাক, সেইবিলাক ও খাই ভাল লাগে যিটো আমাৰ ঘৰতে বনোৱা আচাৰ থাকে। অ মানে আমাৰ মাহত তাতে যোনটো বনাই আমৰ আচ- ত আমলখিৰ আচাৰ, তাৰপিছত জলফাইৰ আচাৰ। তাৰ পাছত আৰু বাঁহৰ গাজৰ আচাৰটো মই খুব ভাল পাওঁ সেইটো ক'বই নালাগে সেইটো। আমাৰ ধৰা কিবা মানে উম আঞ্জাৰ লগত, টো দি পেলাই বনোৱা হয় যেনে- মাংসৰ আঞ্জাতে হওক, বা মাছৰ আঞ্জাতে হওক সেইবিলাকত দি পেলাই যিটো বাঁহৰ গাজৰ যিটো- সোৱাদ, সেইটো মানে খুব ভাল লাগে দিয়াচোন।
হয় হয়তটো একমাহৰ আছে আমাৰো বনাই দিয়াচোন আমাৰো বহুতে, দেউতাইও খাই ভাল পায় বা আমাৰ দাদাইও ভাল পায় এনেকুৱা মানে, বহুত বেলেগ বেলেগ আচাৰ বনোৱা হয় যোনবিলাক মানে- আৰু ভালো লাগে দিয়াচোন ঘৰত কিনি বহুতে কি কৰে কিনি আনে বাহিৰ পৰা। তাতকৈ অকমান আ বস্তু কিনি আনি পেলাই ঘৰতে বনালে, ভালো হয় দিয়াচোন আৰু পৰিমণটোও বেছি হয়।
হয় ঠিক কথা কৈছা। আৰু বিশেষকৈ আমি ঘৰুৱা ৰন্ধাৰ ওপৰত পাতিছোঁ যিহেতু মই, এইটো বিচ মানে এইটো তোমাক সুধিব বিচাৰিছো যে, মানে উম তুমি পিছে ঘৰুৱা ৰন্ধন কৰি মানে, নিজে ৰান্ধি পাইছা নাই কিবা মানে তুমি জানানে বনা ৰন্ধাব?
হয় হয় মই জানো। বহুত খিনি জানো। মই ভালো পাওঁ দিয়াচোন মই। মানে সঁচা ক'ব গ'লে মই বাকী কামত ভাল নহব নহ বুলি কলেও মোৰ হেৰি নালাগে কিন্তু, বনোৱাৰ ক্ষেত্ৰত মই বনাই ভালো পাই বা ভালো হয় দিয়াচোনটো এইটো, নিজৰ সেইটো কোৱা হয়, আৰু কিন্তু হ'লেও মানে ভাল লাগে বনাই পেলাই।
হয় হয় ঠিক কথা কৈছা। আৰু উম মানে এনেকুৱাও হয় যে,
অ
কেতিয়াবা বহুত উম মানে বিপদৰ সময়তো আমাক উম ৰন্ধনতটো খুব, প্ৰয়োজনীয় বুলি মই ভাবোঁ। কাৰণ ধৰাত উম তুমি এতিয়া জান- নাজানে তোমাৰ এটা সুবিধা হ'ব ধৰা তোমাৰ ঘৰত মাৰ স্বাস্থ্য অসুস্থ হলে, বা ঘৰত কোনো বেলেগ বনাবন- নোৱাৰিলে তুমি তেতিয়া সহায় মানে তুমি তেতিয়া বনাব পাৰিবা। আৰু ধৰা মাৰ কেতিয়াবা খুব কামত ব্যস্ত হৈ আছে, তেতিয়া তুমিও মাক- উম অলপ হাত মানে লাগি ভাগি দিব পাৰিবা। সেনেকে, এইটো জনাতো খুব প্ৰয়োজনীয় বুলি মই ভাবো আৰু, সেইটো অকল মানে- উম যে ছোৱালীৰ ভি জানিব লাগিব হেনেকোৱা কথা নহয় আজিকালি, ল'ৰাবিলাকৰ ক্ষেত্ৰতো খুব মানে জৰুৰী হৈ পৰিছে কাৰণ আজিকালি যিহেতু উম বাহিৰত, মানে ঘৰৰ বাহিৰত যাব লাগে সেইবাবে এ আৰু, প্ৰয়োজন হৈ পৰিছে আৰু। তুমি কি ভাবা?
হয় তুমি ঠিকে কৈছা দিয়াচোন বহুত। প্ৰয়োজনী এতিয়া আমাৰ। ৰন্ধা শিকাটো অকল, তুমি কোৱাৰ দৰে অকল লৰা ছোৱালী শিকিব লাগিব বুলি কথা নাই সকলো। ল'ৰা ছোৱালী শিকিব লাগে। কাৰণ আজিকালি তুমিতো জানাই কিছু বহুতে আজিকালি স- হোষ্টেলতে থাকে। আৰু কিছুমান হোষ্টেলত নিজে বনাব লগা হৈ যায় ত' যদি যাতে সেইবিলাকৰ কাৰণে একো অসুবিধা নহয় আমাৰ যে গ'লেও আমি নিজৰ কাম খিনি বা নিজৰ খাব লগা খিনি কাৰণে আমি বেলেগৰ ওপৰত নিৰ্ভৰ হৈ থাকিব নালাগে নি নিজে বনাই খাব পাৰো। বা আজিকালি বহুতে মানে ডাঙৰ হৈ পেলাইও মানে কি বনাব? পাৰা বুলি সুধিলে ছোৱালীয়ে হওক বা ল'ৰাই হওক কি বনাব পাৰা বুলি সুধিলে। এনেই মানে এটা ফ্লেক্স কৰি কেনে কয় আৰু যে নাই একো নাজানো। অকল মেগী বা চাহ জানো বনাব এইটো আচলতে মানে তেওঁলোকে ভাবেহে বহুত সেই গৌৰৱৰ কথা কিন্তু আচলতে এনেকুৱা নহয় যিমানে তুমি মানে ঘৰুৱাই এনো কাৰ বনাব জানিবা সিমানে বেছি ভাল দিয়াচোন নিজৰ কাৰণেও ভাল আৰু তাৰ নিজৰ ঘৰৰ মানুহ মানু বিলাকৰ কাৰণেও ভাল ধৰা কেতিয়াবা তুমি কোৱাৰ দৰে মাহঁতেৰ তোমাক বেমাৰ হ'লে। আমি বনাই দিব পাৰো যে মায়ে নোৱাৰিলে বেমাৰৰ কাৰণে তেতিয়া আমি বনালো বা কেতিয়াবা আলহী আহিলেও মানে মাৰ ইমান খিনি বনাব নোৱাৰাও হৈ যাব পাৰে তেতিয়া আমি অকমান সহায় কৰি দিব পাৰো দিয়াচোন। কেতিয়াবা মানে কেতিয়াবা মানে আলহী আহিলে বহুত আহে ন মায়ে অকলে নোৱাৰিবও পাৰে তেতিয়া আমি অকমান লাগি দিলে মাৰ বহুত খিনি সহায় হৈ যায় দিয়া।
হয় হয় ঠিক কথা হৈছে আৰু
উম, এই মই ভাবো যে খুৰণ মানে বাহিৰত খোৱাতকে ঘৰতে ৰান্ধিবলৈ খোৱাতটো খুব ভাল কাৰণ, কাৰণ যিহেতু তুমি জানাই যে বাহিৰত আজিকালি কিমান ধৰণৰ উম মানে তেল আজিকালি বহুতো মানে তেল ব্যৱহাৰ কৰে। আৰু বহুত মানে সচ মানে নিজৰ লাভটো চাবৰ বাবে তেওঁলোকে বহুত সস্তাত তেল কিনি সেয়া তেলটো বেয়া দিয়াচোন আমাৰ স্বাস্থ্যৰ বেয়া আৰু বহুতো মচলা পাতি ব্যৱহাৰ কৰে। সেনেকে উম, আমি উম আৰু কিমান দিনৰ বা মানে কিমান দিনৰ পুৰণা বস্তু বা কিমান দিনৰ পুৰণা তেলত বনাইছে সেইটো আমি নিজে, উম গম নাপাওঁ। সেইবাবে আমি উম সদায় মানে নিজে ঘৰুৱা বস্তুটো খোৱাতটো খুব প্ৰয়োজনীয়তা বুলি মই ভাবোঁ হয় নহয় বাৰু?
হয় হয় তুমি একেবাৰে ঠিক কথা কৈছা ঘৰুৱা যিমানে বস্তু টো মানে বনাবা বা যিমানে নিজে জানা সকলো বিলাক ভাল দিয়াচোন আৰু বাহিৰা বস্তু তুমি কোৱাৰ দৰে বাহিৰা বস্তু আচলতে টাইম খাবই নালাগে কাৰণ সেইবিলাক কিমান দিন পুৰণা হয় কি হয়। ভালকে বনাই নে নবনাই ভালকে হাত চাত থোৱে নে নোধোৱে আমিতো সেই সকলোবিলাক ' নাজানো ন ত' সেইকাৰণে আমি খাব নালাগে। পিছে তোমাৰ লগত আজি এনেদৰে কথা পাতি, অৱ কোৱাচোন।
হয় বোলো ঠিক কথাই কৈছা দিয়াৰ পিছে আজি সেইখিনিতে ৰাখিছোঁ।
অ ঠিক আছে দিয়া ৰাখিছো।
উম।